অহ, শুনিছোঁ অহ - অহ শুনিছোঁ - শুনিছোঁ। আছো এনেদই।
আছো ৰ' বাই চচি -চচিয়েল মিডিয়াইটো চাই আছ?
এই চচিয়েল মিডিয়া আজিকালি নো কি আৰু চচিয়েল মিডিয়াই চব আৰু সৰু পৰা ডাঙৰ ছ'চিয়েল মিডিয়াতে থাকেছোঁ।
সেইটোৱে কি ভাব ছচিয়েল মিডিয়াৰ বিষয়ে যিহেতু এতিয়া নিজেতো চাইও আছো আমি?
অহ, ছ'চিয়েল মিডিয়া কিন্তু এটা মানে এটা ক্ষেত্ৰত ভাল আকৌ মানে বস্তুবোৰ বহুত জল্দি- জল্দি আমি গম পাওঁ সেনেকুৱা কথা। ছবি ভিডিঅ' এইবিলাকৰ মতামতবোৰ ভাগ বত আঁতৰা কৰে আৰু ছ'চিয়েল মিডিয়াই। চচিয়েল মিডিয়াই এতিয়া বহুত -বহুত আছে ন'এতিয়া ফেচবুকতো পায় ইনষ্টাগ্ৰামো আছে হোৱাটছআপ, ইউটিউব চব আছে আৰু বেলেগ -বেলেগ ধৰণে কাম কৰে আকৌ এইবোৰে।
সেইটোৱে।
উম
মানে ছ'চিয়েল মিডিয়াটো আচলতে এতিয়া মানুহৰ এটা গুৰুত্বপূৰ্ণ মানে হেবিট টেপ হব হবি হৈ গৈছে। কাৰণ আৰু ক'ব গলে চচিয়েল মিডিয়াই মানে ইণ্টাৰ ক মই এটা আধুনিক যুগ হিচাপত আমাৰ এতিয়া ধৰ বিভিন্ন ধৰণৰ তই যেনেকৈ কলি তথ্য, ছবি, ভিডিঅ' এইবোৰ গোটেইবিলাক বা খবৰ -খাতি আমি যেনেকে এজন মানুহ দূৰত থাকিলেও আমি কথা বতৰা পাত পাতিব পাৰো এখন বেলেগ দেশত থাকিলেও যেনেকে আমি কথা- বতৰা পাতিব পাৰোঁ ভিডিঅ কল কৰিব পাৰোঁ সেইটোৱে -সেইটো হিচাপত চচিয়েল মিডিয়াটো এটা মানে খুব প্ৰয়োজনীয় বস্তু হৈ গৈছে।
সেইটোৱে এতিয়া দূৰত থাকিলেও মানুহটো সদায় যাই থাকিব নোৱাৰে ছ'চিয়েল মিডিয়াতে কথা পাতিব পাৰে আ ভাল হৈছে আৰু তথ্য খবৰ বোৰো মানে দ্ৰুত ভাৱে পাও পোৱা হৈছে আৰু।
উম কিন্তু, অ' মানে এক হিচাপত আৰু লগতে ধৰ এতিয়া শিক্ষাৰ বিষয়ে আমি বহুত কিছুমান বস্তু নাজানিলে আমি শিক্ষাৰ বিষয়ে বহুত খিনি জ্ঞান আহৰণ কৰিবও পাৰো। তাতে গৱেষণা কৰি কেনে বা ধৰ এতিয়া আৰু এটা বস্তু হে কৰবাত আমি যদি হেৰাই যাওঁ ত ' অনলাইন যোগে আমি অহ, তাতে চাই মেলি ৰাস্তাটোৰ কথা গমো পাব পাৰো আমি ক'ত আছো কলৈ য যাব লাগে।
অহ, মেপৰ হিচাপত পাৰি আৰু।
মেপৰ হিচাপত আমি চাই কেনে যাব পাৰো আৰু কিছুমানত এতিয়া ধৰ মানে চ আমি চাকৰি বিলাক ক'ত কি প'ষ্ট ওলাইছে যে সেইবোৰো অনলাইন যোগে গম পাও সেইটোৱে।
আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো বহুত ভাল হৈছে আৰু মানুহে আগতে মানে ভালকে এটা জ্ঞান নাছিলে কি ব্যবসায়টো কেনেকুৱা বা মানে স্থাপন কৰিব পাৰি ব্যৱসায় এটা আজিকালি অনলাইনত বহুত কথা সুধিব পাৰে বস্তুবোৰ আৰু ভালকে মানে ভালকে দিয়ে এটা মানে ভালকে এটা লিষ্ট হিচাপত দি দিব এনেকুৱা কৰিলে এনেকুৱা কৰিব পাৰি এইবোৰ আৰুৰ্কৰ্ ভাল হৈছে আৰু মানুহবোৰে বহুত মানে জাননা হৈছে আৰু এতিয়া
উম কিন্তু কিছুমান ক্ষেত্ৰত আ ইয়াৰে অসুবিধাও আছে কাৰণ কিছুমান এতিয়া বিশেষকে সৰু ল'ৰা ছোৱালী বিলাকে অ মানে পঢ়াৰ প্ৰতি মানে মনতটো বহুত কম হৈ আহিছে
অঁ অঁ
বাৰ ফোনটো চালে বা লেপটপ চালে টিভি চালে চাই থাকিব খোজে পঢ়াৰ প্ৰতি মন কম বা কিছুমান ক্ষেত্ৰত এটা মানে অনলাইনতটো এটা আমাৰ আসক্তক্তি টাইপ হৈ গৈছে মানে বহুত মানে চালে চাই থাকিব পাৰি মানে নন ষ্টপক কিমান টাইম গুচি যায় আমি কবই নোৱাৰো যদি চাই থাকো
অ সেইটো ক্ষেত্ৰত বেয়া হৈছে আকৌ বহুত
কিছুমান আকৌ ভুৱা খবৰো আহে
উম ভুৱা খবৰ বোৰ এনেকুৱাকে বিয়প উপায় ন মানুহ মানে আৰু কেতিয়াবা কিছুমান মানুহে চুইচাইডো কৰে দিয়ে
সেইটোয়ে ভুৱা ভুৱা খবৰ বিলাকে আচল্ততে মানুহৰ বেছিকে মানে বেয়া কৰিছে
উম উম এ কিছুমানৰ কিছুমান বস্তু মানে আজিকালি ভাইৰেল হোৱা হৈছে গোপনীয় বস্তু
অ সেইটয়ে মানে ব্য্ক্তিগত বা ত ব্য়ক্তিগত তথ্য বা গোপনীয় বিলাক চব নষ্ট হব ধৰিছে কাৰো একো মানে নাথাকে চবে কৰবাত ফুৰিব গ'লে ফটো এখন মাৰি পোষ্ট কৰি দিয়ে কৰবাত কি খাইছে কোনে কি কৰিছে কি কাপোৰ পিন্ধিছে ক'ত ফুৰিব গৈছে আমি গোটেই খিনিয়ে ক'ম
গোটেইখিনিয়ে গম পায় অ
সেইটো কাৰণে কিছুমান ক্ষেত্ৰত বেয়াও হয় কাৰণ ব্য়ক্তিগত বোলে একোৱে নাথাকে
উম উম নাথাকেই চবেই চব কথাটো গম পালে মানে পিছত প্ৰব্লেম হৈ যায় বস্তুতটো
অ আৰু এটাও হয়চঢ়ঢ়্যঢ়
ব্লেকমেইলো ব্লেকমেইল কৰিব পাৰে সেই বস্তুতটো এতিয়া স
অ সেইটোৱে আৰু বিশেষকে সময় ধৰি যদি আমি ফোনতটো চাই থাকো মোবাইলতটো চাই থাকো তেতিয়াহ'লে আমাৰ চকু নিদ্ৰা মানসিক সমস্যা গোটেইখিনি বহুত মানে এটা টেনচন হৈ যায় নিজে নিজে সমস্যাবোৰৰ সৃষ্টি দিয়ে চ ককুৰ ক্ষেত্ৰত নিৰ্জা ক্ষেত্ৰত
সেইটোয়ে আজিকালি সৰু লৰা ছোৱালী দেখিছয়ে চোন চ তো আজিকালি নায়ে আৰু মানে অপাৰচন কৰিব লাগে কিবা কৰিবলৈ চশমা সৰুৰ পৰাই আৰু থাকে সেনেকুৱা সেইটো বহুত প্ৰব্লেম হৈ গৈছে সবোৰ মানে ধ্যান দিব লাগে কিন্তু নিদিয়ে সিহঁতে মাক বোৰে
উম কিন্তু সেইটো নিজৰ ওপৰতো কথা কিছুমানে আকৌ চাই কিনেও বহুত ভাল হয়
অ ভাল হয় যিটোে মানে অলপ জানে কি এনেকুৱা কি কৰিলে কি হয় সেইটো আৰু
এইটো ক্ষেত্ৰত ছচিয়েল মিডিয়াতটো এটা ক্ষেত্ৰত ভাল কি এতিয়া কিছুমান নি উ যেনে ধৰ ইউটিউব বিলাকত আ ঘৰতে বহি থকা এনে মহিলাাসকলে ইউটিব ইউটিউব বিলাকত নিজৰ খানা বনোৱা মানে যিবোৰ খানা বনাই সেইবোৰৰ ভিডিঅ' দিব অ ভিডিঅ' বোৰ শ্বেয়াৰ কৰিব পাৰে এটা মানে নিজৰ ভাল লগা কাম এটা কৰিব পৰা হৈছে মা ঘৰত এনেই থকাতকে সেইটো ক্ষেত্ৰত আকৌ ভাল হৈছে
অ অনলন যেৰে আমাৰ পইচা ইনক কৰিব পাৰ
অ সেইটোৱে সেইটোৱে কিছুমানে আকৌ ধৰ নাচি ভাল পায় নাচাৰ ভিডিঅ' বিলাক দিব পাৰে
ভাল আৰু কিছুমান ক্ষেত্ৰত ভালেই আৰু ভালকে ব্যৱহাৰ কৰিলে ভালেই
উম
আৰু আজিকালিতো এইবিলাক ব্যৱসায়ো এটা কৰিব পাৰি অনলাইনৰ যোগেদি ছ'চিয়েল মড য়াৰ জৰিয়তে সেইবোৰতো লাভ হৈ আছে মানুহবোৰৰ
অ কিবা খাব মন গলে আম ঘ ব ঘ বনাবলে মন নাই আমি দি দিওঁ তেনেকেও দিব পাৰি। ত' সেইটো এটা ভাল হয় আৰু কিছুমানত ক্ষেত্ৰত আমি। এতিয়া কৰবাত গ'লে গাড়ী নাপাও আমি অনলাইন যোগে বুক কৰিব পাৰো। আগতি কৈ এ। ত' সেইটো কাৰণেও ভাল যে বা কাৰোবাক যোগাযোগ কৰি কল কৰিলেও আমি পাওঁ।
সেই আৰু আজালি কিছু ৰেুৰে খোলে। খুলিব কেফে খুলিব। ড়ঢ়ড়্য সিহঁতৰ মানে বিক্ৰী ভাল নহয় তেতিয়া মানে যেতিয়া চচিয়েল মিডিয়া এইবিলাক দেখাব কে কেনেকুৱা কি ধৰণৰ। ৰেষ্টুৰেন্ট খন এতিয়া মানুহ বোৰে দেখা পাই আকৌ আহে আৰু সেনেকুৱাকে।
অ সেইটোৱে সেইটোৱে আৰু। মানে ক'ব গ'লে এটা কিছুমান ক্ষেত্ৰত মানে বহুত বহুতে ভাল বুলি ক'ব পাৰি। চেল মিডিয়টো এতিয়া। কেতিয়াবা বজাৰ কৰিব মন নাথাকিলে আমি অনলাইন যোগে। কৰিব পাৰিব ফোনতে চাই চাই ভাল বস্তু এটা কিনিব পৰা যায়।
ত।
সেইটো এটা ভাল হয় আৰু মানে। কৰবাত এতিয়া ধৰ আমি যাব মন আছে কিন্তু। কাকো সুধিব পৰা নাই অনলাইন সুধি বও পাৰো মানে আগতে যে। তেনেকে অ ধৰ কাৰোবাৰ লগত যোগাযোগ কৰিব লাগিলে চিঠি। বা আগতে চৰাইত এনেকে কাগজ বান্ধি পঠিয়াই দিছিলে ত' সেইটোৰ। এতিয়া আমি ডাইৰেক্ট মানে যিমান দূৰত থাকিলেও মানুহ এজনক বাহিৰত থাকিলেও। থ দেশ বিদেশ গোটেই অ দে। গোট ঘূৰিছে আমি খবৰ এটা লবৰ কাৰণে ডাইৰেক্ট ফোন এটা কৰিব পাৰো।
অ আৰু কিছুমান ঠাই আমি যাই পোৱা নাই সিহঁতে গ'ল আমাক। লে তাৰ পিছত আমি ভিডিঅ' কল কৰি কিনে সেই জাটো চাবও পাৰো।
সেইটোৱে নিজে। এটা মানে চোৱাৰ নিচিনাই লাগে ভিডিঅ' ভিডিঅ' যেতিয়া। ক কৰেলে।
উম, উম।
সেইটো ক্ষেত্ৰতো বহুতে ভাল হৈছে। উম শিক্ষা ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰ। ত ভাল যেনেকে নাজানিলে আমি ধ মানে তৎক্ষণাত চাব পাৰো। বস্তু এটা। এতিয়া আগতে আছিলে কি আমি বস্তুতটো নাজানিলো আমি নেক্স দিনা গৈ গানে স্কুলত। ত তেওঁ মানে শিক্ষকক সুধিব লাগে আজিকালি। শিক্ষকক নুসুধি ঘৰতে অ আমি যদি চচিয়েল মিডিয়াত বস্তুতটো সুধো। ধুনীয়াকে বুজাই দিয়ে ত' লগে লগ বস্তুতটো তেতিয়া পঢ়িব পাৰি।
ইউটিউব ইউটিউবত সুধিলেই তই। যিটো ত মানে বিষয়ত বুজি পোৱা নাই ধুনীয়াকৈ বুজাই দিয়ে বস্তুটো ভাল।
সেইটো সেইটোয়ে সেই হিচাপত চচিয়েল মিডিয়টো। তাৰ মানে মোৰ মতেদি ভাল।
উম সিহঁতে নিজৰ জ্ঞানতটোও মানে দেখাই আছে। নিগজৰ মানে জ্ঞানটো বঢ়াইও আছে আৰু আমাকো মানে এটা শিক্ষা দি আছে মানে ভাল।
সেইটোৱে এতিয়া তাৰ মাজত কিছুমানে বেয়া হয় সেইটো নিজৰ। যদি ভালকে চলাব জানে তেতিয়াাহলে ভাল হয়। উম। তাৰ মাজত চানস যদি লৈ কেনে নিজে বেয়া হয় সেইটো নিজৰ ওপৰত কথা।
উম। কিছুমান মানে বিষয়ে আছে। যিবোৰ মানে আজিকালি এপবোৰ আছে ন অনলাইন এপবোৰ টেষ্ট দিব পাৰি কিছুমান পৰীক্ষা দিব পাৰে সেইটো ভাল কিন্তু পঢ়িলি তই কিতাপখন তাৰপিছত তই অনলাইনত এটা পৰীক্ষা দি দিলে এতিয়া নিজৰ জ্ঞানটো কিমান বাঢ়িছে এইটো গম পাই যায় আৰু
উম সটোৱেই মানে ভালে আৰু ক'ব গ'লে বেছিভাগ মানে সুবিধাই হৈ গৈছে আজিকালি মানুহৰ আমাৰ
সেইটোৱে
দে তেমম্প
অঁ দে দে হ'ব দে
পিছত কথা পাতিম
উম উম দে হব
দ